অ কি কৰি আছা?
আছো এনেই বহি। তুমি কি কৰিছা?
এ মই আজি এনেকৈ ঘৰত চিকেন বনাইছিলে। চিকেন খাই কেন টেষ্ট কৰি কেনা আহি কেনে বহি আছো। শুনা না আ তুমি বোলে মই শুনিছো তুমি বোলে ভাল নিব পাৰা
নেকি? কোনে ক'লে তোমাক?
এই কৈছে আৰু তোমাৰ লগৰ এটাই কৈছে। তাক তুমি বাৰ্থডেত পাৰ্টিত বোলে তুমি বোলে গৈ কেনে বোলে আনি দিছিলা বোলে। চিকেন বনাইছিলা বোলে তাৰ বাৰ্থডে পাৰ্টিৰ কাৰণে মানে তোমালোকে বোলে পিকনিক টাইপ কৰি ছিলা সেইটোৱে মানে মোক কৈছিলে যে ই খুব ভাল ৰান্ধিব পাৰে মোক ৰেচিপিটো কবা? মই বনাব চনাব পাৰো।
চিকেনটো কি আৰু বেছি কিবা কৰিব নালাগে।
উম।
কোৱা
মই মানে প্ৰথমতে চিকেনটো আনো। চিকেন টো আনি কেনে মানে কিন্তু দোকানৰ পৰা তই মানে ক'ব গ'লে কেনেকুৱা অলপমান সেনেকুৱা ডাঙৰ ডাঙৰ চাইজ দিয়ে ন। ত' আনি মই দোকানৰ পৰা আনি কিন্তু। সেইটোত মানে সৰু সৰু সৰু পিচ কৰো সৰু সৰু পিচ কৰাৰ পিছত আহ সেইটোক ভালদৰে পানী দি ধুই লো ধোৱাৰ পিছত তাতে ই অ' কিন্তু হালধি, নিমখ পিছত গৈ ই দৈ এইটো ভাল কৰি ই কৰি কেনে মেগনেট কৰি ৰাখো। মেগনেট কৰি ৰাখাৰ পিছত এক দেৰ ঘন্টামান ই কৰি থৈ দিও। পিছত এটা কিন্তু কেৰাহি লওঁ কেৰাহি অলপমান তেল গৰম কৰি কেনে তাতে কেনে তেজপাত, জিৰা, এলাইচি মানে যি দৰকাৰ এইবিলাক দিও, এইবিলাক দিয়াৰ পিছত এইবিলাক ভাল কৰাৰ পিছত পিছত কেনেকা আলু বিলাক কাটি লোৱা আলুবিলাক কাটি কেনে সেইটোক ভাজো অলপ। মান অলপমান ভাজা ভাজা হৈ গলে আলুবিলাক এতিয়া উ খায় কেনে সেইটো যোনটো তেলটো আছিলে তাত। তে মানে চিকেনখন দি চিকেনটো দি দিওঁ। অ' চিক কিন্তু দি কেনে ভাল কৰি কে তাত- তাতে অলপমান চিকেনৰ মচলা ফিৰ আৰু কিবা ই কিন্তু জিৰা মচলা মছলা। চব মছলা বিলাক মিলাই কিন্তু লাষ্ট মমেণ্টত অলপমান পানী দি কিন্তু কৰি দিওঁ বছ সেয়ে।
তেনেকেও অহ ভালে লাগে। কিন্তু মই কেনেকে বনা অ মই মানে চিকেনটো মানে
চিকেন টো মানে সৰু সৰু পিচ কৰি বনাই খালেই বেছি ভাল লাগে
অ' সেইটোৱেই।
সৰু সৰু পিচ কৰি অ' চিকেনটো বনাই খালেই মানে বেছি টেষ্ট টো পোৱা যায় চিকেনৰ। ঠিক আছে। চো চিকেনটো ফাৰ্ষ্ট সৰু সৰু পিচ কৰি কাটি ল'বা। কাটি লৈ পিছত ধুই লওঁ ধুই পেনে পিছত তাতে অ চব ম চলা দিন দিওঁ আৰু নিমখ হালধি জিৰা জলকীয়া তেল পিয়াঁজ আদা নহৰু তেজপাত দি দিওঁ
অহ
সেইবিলাক দি পেলাই পুৰা ভালকে একদম মাখি কেনে থৈ দিওঁ থৈ দিয়াৰ পিছত কেৰাহীত অ হেৰি তেল দিওঁ তেল দি কিনে তাতে জিৰা তেজপাত আৰু গৰম মছলা চলা থাকে নহয়
উম
এই গোটা গোটা পোৱা যায় যে সেইবিলাক অহ আৰু হেৰি দি দিওঁ তেজপাত দি দিবা আৰু পিয়াঁজ আৰু নহৰু দি দিবা দি কিনে সেইবিলাক পুৰা ভালকে ফ্ৰাই কৰিবা ৰেড ৰেড কৰি কৰি পিছত তাতে চিকেন টো দি দিবা
আচ্ছা
চিকেনটো দি আৰু পুৰা একদম ভালকে একদম মিলাইছিলাই ভালকে মিলাইছিলে এক বনাই বনাই বনাই যেতিয়া নেকি একদম ৰঙা ৰঙা হৈ যাব চিকেন বিলাক তেতিয়া পানীত দি দিবা পানী দি আৰু তাৰ আগতেই তাৰ আগতেই মানে আলু বিলাক কাটি ভাজি থৈ দিব বাৰু পিছত পানী দিয়াৰ পিছত আলু বিলাক দি দিবা আলু বিলাক দি আৰু তেতিয়া ধাকি দিব নালাগে কাৰণ যেতিয়া চিকেনটো ভাজি থাকো না তেতিয়াই হৈ যায় আৰু নাইণ্টি পাৰ্চেণ্ট তেতিয়াই হৈ যায় অহ
এ পিছত এ কেনেকুৱা এটা বস্তু কবাচোন যোনটো মানে কেনেকা ঘৰে ঘৰত বনোৱা চিকেনটো খাই বেছি ভাল লাগে নহয় এইটো এইটো কেনেক বিয়া বাৰিত যে বনাই চিকেন বিলাক এইবিলাক খাই ভাল লাগে
নাই মোৰতো ঘৰত বনোৱাতে বেছি ভাল পাওঁ মই মই যিটো মোৰ মায়ে বনাই বা যিটো মই বনাও সেইটো খাইয়ে মই বেছি ভাল পাওঁ চিকেন
আচ্ছা আচ্ছা, ন সেইটোতো আছেই ক'ব গ'লে ঘৰততো খাব গ'লে চেটিছফাইড খাব পাৰিবা না কিন্তুু বাহিৰত খাব গ'লে তোমাক এক পিচ, দু পিচ দিব। তোমাৰ মানে চেটিছফাই নহবা সে নহয় ম
এক পিচ, দু পিচটো হলেও কিন্তু
অ মানে তে অ সেইটোয়ে তেতিয়াই খাই ভাল লাগে আৰু মোক কেইটামান জগত অলপমান তেনেুৱা নিমখ কম, বা আপোনাৰ হালদি কম কিন্তু মে নিজে বনোৱা গম পাব পাৰা না, অ সেইটোৱে মানে সিহঁতে কালাৰ আহিব কাৰণে
যিটো খালে আৰু বেয়াহে হয়
অ কালাৰ টো হ'ব কাৰণে মচলাাবলাক দি দিয়ে। কেইটামান মছলা থাকেই সিহঁতে নিজে বনাই কিনে দিয়ে কি বনাই কিনে দিয়ে সিহঁতে গম পায়। সিহঁতে মানে অহ উ কালাৰ টো ধুনীয়া হ'বৰ কাৰণে কাৰণে দিয়ে কালাৰটো ধুনীয়া হ'ব, তেতিয়া গৈ চবে মানে ভাল পাব চাই কিনে নহয় চাই ভাল লাগি আছে খাবও ভাল লাগিব সেইটোৱে
দ যা বস্তুটো ভালকে একদম তেজ হৈ যায় আৰু
সেইটোৱে মানে হে হে
চিকেন বিলাক মানে চফট হৈ যায় যাতে
অ তুমি অকল চিকেনে খোৱা নে মাটন খোৱা?
মাটনো খাঁও কিন্তু মাটনতটো উ বনাব নোৱাৰো আৰু মই
আচ্ছা এই যে মাটন আৰু চিকেন যে ষ্টাইলটো থাকে একেই ন?
অ মানে একেই দুটা বনৱা ষ্টাইল টো একেই কিন্তু মানে মাটনতটো অলপ টান থাকে না
অ অলপমান মানে ই হব ত টাইম লাগি যায়, অ সেই সেইটোৱেই তুমি কেনে চিকেনৰ আৰু বহুত কিবা ৰেচিপি আছে তুমি এইবিলাক জানা নে কেনেকে আ কেনেকে চিকেন থ্ৰি চিক্সটি ফাইভ থ্ৰি চিক্সটি
নাই তেনেকুৱা নবনাও মই মই তয়ে ট্ৰাই কৰিছ ত - যিটো মই অলপ আগতে কলো ৰেচিপিটো, সেইটোৱে ট্ৰাই কৰিছোঁ। অ' সেই টো খাইে ভাল লাগে মই তেনেকুৱাই বনাই আৰু খাই থাকো। বাকী বিলাক ইমান ট্ৰাই কৰা নাই। কিছুমানে বহুত বেলেগ বেলেগ টাইপৰ ম দিয়ে। মচলা-চছলাও দিয়ে, কিন্তু মই তেনেকুৱা টাইপৰ কিমান মছলা নিদিও। কিছুমানে কাৰ্দ দিয়ে, পিছত কিবা কাচুৰি মেথি দিয়ে।
বহুত কিবা দিয়ে। উম চাইছো, মই কেতিয়াবা কেতিয়াবা থাক- অ' মই যেতিয়া প্ৰায়ভাগ অফ থাকো খোৱাৰ পাছত হে চিকেনবিলাক মানে কেটামান বস্তু দিয়ে মানে কি তুমি চালে একদম পুৰা আ কালাৰটো পুৰা ডীপ একেবাৰে ৰঙা-ৰঙা হৈ থাকে একেবাৰে। কালাৰটো হে, পুৰা
কিন্তু মই নৰ্মেলি এই যি-যিবিলাক ঘৰুৱা মছ মচলা থাকে, সেইবিলাক মচলা দি বনাই খায়ে মানে ভাল পাওঁ।
ক'ব গ'লে ইমানো তেল খোৱা ভাল ন-নহয় ন?
তেল খোৱা ভাল নহয়। কিন্তু চিকেনত ধৰা যিমানটো তেল দিয়া দৰকাৰ আৰু দিব লাগে আৰু।
কিনে বনায়
অ'। পিছত তুমি আজি চিকেনে খালা ন?
অ' সেইবিলাক দি ভাত ভাল।
অ'।
অ', অ'।উ-উম। সেই
ঠিকে আছে মাজে-মাজে খাবও লাগে চিকেন।
সেইটোৱে টোন মেইন সেইটোৱেদি তুমি আ কিন্তু বেলেগৰ মানে বেলেগ ব-বস্তু তুমি এ-এড কৰিবা। অ' সেইটোৱে।
পিছত তুমি আৰু কি বনাব জানা? হেল্ল'
অ' সেইটোতো অ' আছে ক'ব গ'লে
তুমি আৰু কি বনাব জানা পিছত? হেল্ল'
হুম, সেইটোতো লাগিব আলু টিকা বনাব পাৰোব পাৰো মেগি
লাগে ৰেচিপিটো অলপ কমা নে
নাই সেই তথাপি নেকি আলু পিটিকে কেনেকে বনাই আলুটো বইল কৰিবা বইল কৰি অলপমান তেল নিমখ জলকীয়া পিঁয়াজ সেইটোদি মাখি দিলা ঔহ বঢ়ীয়া পিছত গৈ আগেইদিন বেঙেনা ভৰাই তা অ কেনেকে বেঙেনা ভৰ
আলু পিটিকা বনাব জানো
কি
মই মানে আকৌ পিয়াঁজ জলকীয়া তেল দি পেলাই অলপ ভাজি লওঁ পিছত মই সেইটো মিক্স কৰি ক
অ সেইটোও ভাল টেষ্ট লাগ কাৰণে বেঙেনা ভৰ্তা বিলাহী ভৰ্তা এইবিলাক খুব ভাল আহি কব গ'লে
উম ঠাণ্ডাৰ দিনত ভাল লাগে ন এইবিলাক খাই
অহ সেইটোৱেই
অহঁ
ঠিকেই আছে হ'ব দিয়া তুমিও ৰাখা ম অলপমান সৌ পৰিয়া হৈছে ন
অহঁ অ অ হবৰ ৰাখা
অ অ ঠিক আছে